হেল্ল'
কি অ' কি শুই আছিলি নে কি?
নাই আখ শুবলৈ নহ'লে শুম বুলি ভাবিছিলোহে এই আহি পালেহি যে। শুৱা নহ'লে ক' কি কৰি আ
মই সেয়া অকমান শুম।
শুলি?
কি? শুবলে গৈছিলোঁ অকমান ই নুশুৱে সি নুশুৱালৈকে মইও শুব নোৱাৰো নহয়।
অ' সি শুওঁতে শুই লবি দে সি যেতিয়া শুব তাক চাই লবি তেতিয়া শুই লবি।
অ'এতিয়া সি নুশুৱে ইফালে যায়, সিফালে যায়, ধৰিবগৈ লাগা হয়।
অ'ই বহুত দুষ্ট হৈছে।
অ'বহুত দুষ্ট হৈছে আকৌ ঘপকতে টোপনি যামগৈ পৰিবহে বিচনা পা নামি যাব লাগে তাক
উম, তাৰপিছত এতিয়া কি কৰি আছে সি?
সি সেই বাপেকৰ লগত থৈ পেলাই মই বোলো ফোন এটা কৰোঁগৈ। অ' উথনি কথাটো বোলো কি হ'ল আলোচনা কৰিলি নে নায়ে নে বোলো?
নাই মোবাইলত চাৰ্জ নাই মই এতিয়া ফোন কৰিবলৈ হোৱাই নাই মানে।
মানে এতিয়া ভোট জলকীয়া দাম কমিলে নে নাই এতিয়া কৰিলোয়ে এদিন।
ভোট জলকীয়া আচাৰ।
ভোট জলকীয়া দাম ভোট জলকীয়াত আচলতে কিবা কিবি টেঙা মই আনিব কম আও ইয়াক।
অ, অ, অ।
আমাৰ ইয়াক মই আনিব কম কাৰণ জলকীয়া অকল হ'লে বহুত কমিবচোন বহুত জলকীয়া কিনিব লাগিবচোন তা অ তাৰ লগতে মানে টেঙা চেঙা অলপ মিলাই দিম আৰু, কি টেঙা পায় এতিয়া কৰদৈ পাব নেকি।
অ জানিছো জলকীয়া অকন দাম কমিব নহয় তেতিয়া বনাব লাগে।
এতিয়া মিক্স আচাৰ বনাব পাৰিলো হেঁতেন এ সেই জলকীয়া তাৰপিছতে আকৌ টেঙা কৰৰ্দৈ ওলাইছে আম লখি ওলাইছে।
অ অ ওলাই আছে ন?
অ এতিয়া মই তাকে ইয়াক ক'বাৰপৰা বোলো তেনেকে আনিব দিম বোলো এয়া কৰদৈ অলপমান
উম
তাৰপিছতে আকৌ এয়া হেৰি আমলখি যদি ক'ৰবাত নেপাবই বজাৰতহে পাম আমলখি বুজিছা নে
তেনেকে আমলখি কৰদৈ মিক্স কৰি পেলাই তাৰ লগতে জলকীয়া তিনিটা মিক্স কৰি পেলাই বনালেও খাই টেচতি লাগিব তাত বগা সৰিয়হ দি পেলাই এনেকে বনাম বুলি ভাবি আছিলো।
অঁ।
তেতিয়া তই সিটো মঙলবাৰলৈ যদি যাও তেতিয়াহ'লে তই ভোট জলকীয়া দাম কমিলে নে নাই মানে কি এতিয়া নোলোৱা হ'ল নেকি
অঁ
সেইটো গম ল'বি ওলাই নে বজাৰত নে নোলোৱাই হ'ল নে বুজা নাই?
অঁ বজাৰত হেৰি ওলাই মই এতিয়া আজি বজাৰলৈ নগলো নহয় এতিয়া যাব লাগিছিলে নগলো মানে।
অহ তেতিয়া মানে আমাৰ আমি এতিয়া বিশেষ এতিয়া সেই ভোট জলকীয়া টোৱে তেলটোৱে পাঁচপূৰনটোৱে কিনিলেই হ'ব বুজা নাই আৰু বটল খিনি কিনিব লাগিব।
উম বটল খিনি মই হেৰি ফ্লিপকাৰ্টত চাম ৰহ বুজিছ নহলে হেৰিয়ত অ কৰ'ৰবাত চাম আৰু এইবিলাক অনলাইনৰ হেৰিয়তে
অ তোটেল মানে আমাৰ হাতত দুহেজাৰ টকা এটা লাগিব বুজা নাই
অঁ
দুহেজাৰো নালাগে মই মিনিমাম বটল খিনিত ধৰিছো তিনি পাঁচশ মই সেই দিনা চাওঁতে চাইছিলো নহয় মাজতে এদিন
অঁ।
তিনিশ তিনিশ দেখুৱাই আছিলে হা
অঁ।
ধৰিলোৱা পাঁচশয় ধৰিলো বটল খিনিত পাঁচশ তেলৰ পেকেট কেইটাক ধৰি লোৱা ধৰিলো সাতশ মান ধৰিলো তেলত হ আৰু মচলাখিনি আজ জলকীয়াখিনিয়ে, মচলাখিনিয়ে ধৰি লোৱা মানে টোটেল আমাৰ পোন্ধৰশ মান টকাত আমাৰ বস তোখিনি আহি যাব।
অঁ।
অ তাৰপিছতে আমি আ সেয়া বনাম আৰু এদিনা
তেলৰ হেৰি এটা আনি লোৱাই ভাল এই যে এনেকে তহঁতৰ যে ডাঙৰ যে এনেকে টিঙ এটা আনি লয় যে
অঁ।
হে টিং এটাই আনি ল'ব লাগে।
টিং এটা আনি ল'ব লাগে কিন্তু যে ধাৰ়া তেলটো দিলে খাই ভাল লাগিলেহেঁতেন।
উম। সেই ধাৰা তে টি তেলৰ টিং এটা আনি ল'লেই হ'ল।
উম উ
এনেও লাগি থাকে হয়। লওক আৰু দাম লওক, বস্তুটো ভাল হওঁক লাগিলে দাম লওক হয়। মানুহেওতো ভাল পাব লাগিব তেতিয়াহে আকৌ বস্তুটো বেচাই যাব।
অ ধাৰাটো হলেহে ভাল পাব আকৌ ধাৰা তেল।
অঁ।
নহবা ঘৰ সাঠিক সৰিয়হৰ তেলটো।
অ সাঠিক সৰিয়হ তেলটো অ আমাৰ আমাৰ ঘৰতেচোন সৰিয়হ আছেচোন আমাৰ সিহঁতৰ মাহঁতৰ ঘৰত, সিহঁতৰ পৰা কিনিলেই হ'ল সিহঁতৰ পৰা কিনিলেই হ'ল।
অহ সিহঁতৰ পৰা আমি কিনি ল'ম তেলটো তেতিয়াহ'লে।
অঁ।
হয়।
অঁ।
তই উম আজি তোক দায়িত্ব দিলো মানে সেইটো আলোচনা কৰ হা।
অ মই বাৰু কৰিম দে বুজিছ?
এইটো কৰিম বুলি ভাবিলো যেতিয়া মই কৰিমিয়া বুজি চামি?
অ কৰিম মানে মই আগ ধৰি দোকানবিলাকত কথা পাতিব লাগিব দোকান বা আগ তো তই এতিয়া বনালিয়ে যেনিবা, বনালেও বাৰু এতিয়া আমি ঘৰতে খাই থাকিলো একো কথা নাই বাৰু হয়। এ কিন্তু তেনেকে ধৰি লওক মানুহে আজি কা ওচৰৰ মানুহে আজি নিলে দু কানত দিব লাগে ওচৰ দোকানবিলাকত দিব লাগে হয়।
অঁ।
তেনেকে মানে চবে ভাল পায় তেতিয়া নিব আৰু।
উম। উম তাকেতো, এ আমাক তাইৰ লগতো কথা পাতি ল, বাৰ লগতো হয়।
অঁ, তাইকো সুধিব দিম আৰু আছে নহয় এয়া আমাৰ হেৰিহত ৰোমি বা সিহঁতকো সিহঁতকো সুধিম সিহঁতক জানে হয়। পিছৰতে আছে দোকান - চোকান জানিব মই সুধিম সিহঁতকো।
অ। মানে আজিৰ পৰা ইনকুৱাৰী লয় আৰু বুজা নাই।
অ অ।
হলে মানে এতিয়া কমি আছে তো তেতিয়া মানে
এই মানে উম সেয়া বনাওঁতে ইমান টাইম নালাগে বস্তুখিনি যোগাৰ থাকিলে বনাওঁতে পুটুককৈ হ'ব হয়।
সেইটোৱে এতিয়া আকৌ বস্তুবিলাকৰ চিজন
কিন্তু বস্তু বিলাক অ বস্তু বিলাক লাগিব ধৰি জমা
হে। বৈয়াম ধৰিলা বি পাঁচটামান হ'লেও আমি বিশটা বটলত ভৰালোঁ হয়।
অ' ইমান ডাঙৰ ডাঙৰ ধৰি লও আনিব নালাগে।
অহ এই অকণনি অকণনি যে আমি দোকানৰ পৰা কিনি আনি খাওঁ যেঔ আচাৰ বিলাক
অ',
কিনি আনি খাই পোৱা নাই জানো আচাৰ এনেকুৱা অকণি অকণি এইয়া যেনে বেকিঙত টেমাহটো যে বেকিং কিনি আনিলে যে পাই যে গম পাই বেকিন কিনি আনিলে যে টেমা এটা পায় একে চতা একে সৰু যে
অ বাক সৰুটোও নহব অকন ডাঙৰ লাগিব।
অ', তাকেতোন মিডিয়াম চাইজ হ
অ'
অ, তেনেকুৱা চাবি চাই পেলাই সেইখিনি তই ক' তাৰপিছত মই ইয়াতে আ, হেৰি চেৰী কি কি টেঙা পাই এতিয়া কি কি চিজন মই সেইখিনি বাৰু কালেক্ট কৰি পেলাই মই শুকুৱাই কৰি
সিজাই কৰি সেইখিনি বাৰু মই কৰিম আৰু তাৰপিছতে তালৈ লৈ গৈ যাম আৰু এদিনা বস্তু খিনি তই মঙলবাৰ বজাৰৰ পা তই আনি কই থবি।
অ',
উম, তাৰ পিছতে সেই তাতে বনাম গোৱা এদিন লাগিলে ৰাতি থাকাকে যাম
অ', অহ, তাতে থাকাকে যাম দে, আহিবি। তা, মানে এইকেইদিন যদি তোক কাম নাই মৰিগাঁও লৈ এদিন যাম দে ওলাবি।
এইকেইদিন মোৰ ৰেছে নাই মই একিদিন একে টোতেৰি তালেকে যাম।
হয়, এইকেইদিন যাবি এ।
হাই আজি নেযাওঁ মুখখন ওফন্দাই আছে সেইজনীয়ে।
আৰু কিমান দিন আছে শিকি শেক হ'বলৈ?
গ'লেহে কোম্পেনীত যোৱাই নাই নিজৰ লগত এতিয়া কথা। আমাৰ দুজনীৰ লগত কথা আ, টো মানে এমাহীয়া এমহীয়া টাইম দিছিলে তাই হয়।
অ'
তিয়া চব সতিয়ে হৈ থাকে।
হা, এতিয়া হয়।
উম, তাৰ কাণেতো খং উঠিছে আজি নেযোৱা কাৰণে।
ফলি নে নাই তাইক?
অ', কলো।
অ', কবি আৰু এতিয়া আৰু কিনো কৰিম এতিয়া খং উঠিলেও উপাই নাই হয়।
অহ।
ত।
তাৰপিছতে সে মোৰ মানে সেইটো এতিয়া ভাবিছোঁ সোনকালে মানে সেইটো কৰিলে তাৰপিছতে উম, সেইফালে এটা ব্যৱসায় আমাৰ হ'ব তেতিয়া ভগৱানে যদি খোৱাই, চকু মেলি চাই, আমি দুজনীয়ে তেনেকে আগবাঢ়িব পাৰিম হয়নে।
অহ, তেনেকেহে আমি হে আগ আমি এই তেনেকে একো নকোৰতে-নকোৰতে তেনেকে থাক থাকোতেই গৈছে, সেইটো কাৰণে
নাই এইবাৰ কৰিমেই এব-এইবাৰ এইবিলাক তই সিচিমা নপৰিলেই হ'ল আহ।
অহ। মানে একো নাজানোঁ নাজানোঁ কে থাকো যে আমি, কিয়নো নাজানিম নোৱাৰা কাম একো নাই হয়।
কিয় নোৱাৰিম এইটো-এইটো জানিবলগীয়া একো নাই। ম-মই ভাবিয়েই থলো মই কল্পনা কৰিলোৱেই শুন। বৈয়া-বৈয়ামখিনি তই হেৰি কৰ। হা!
অহ।
তই বৈয়ামখিনি ধুনীয়াকে অনলাইন কৰ, তাৰপিছত কি কৰিম তহঁতৰ ইয়াত বিয়া সেইবিলাকত আছ যে এয়ে পেজেন কিনিলে যে এনেকুৱা বগাহ পলিথিন এটা আহে যে অহ, কে পুৰা হেৰি।
এ, নাইকিয়া হ'ল সেয়া পেলাই দিলোঁ পুৰি দিলোঁ।
অহ, সেইটোৱে চিল মাৰি দিম।
চিল মাৰি তেনেকে দিলে নহ'ব নহয়। হয়, সেইবিলাক পুৰা খুলিব নোৱাৰাকে হেৰি কৰিব লাগিব এ মেচিন পায়।
হা, মিচিন পাই নেকি? সেইটো তই আমাক তাক সুধিবিচোন। বুজা নাই। আমাৰ ইয়াক সুধিবি ইয়াক আমাৰ ইয়াক গুণক সুধিবি।
অহ।
তাৰপিছতে সেইটো তাৰ লগত আজি ৰাতি তই পাতিবিতোন পাতিবিয়েই। পিছ পৰি নাযাওঁ ভাবিলোঁ যেতিয়া সেইটো কাম আমি কৰিমে হা। জীৱনত তেতিয়াহে সফল অহ, জীৱনত সফল হবলৈ হ'লে, এতিয়া আমি নিজে-নিজে পাতি কি আছে এইটো পাতি লোৱা আকৌ কাইলে ফোজ এইটো হ'লে নহ'ব গম পালি। এইটো আমি এতিয়া হাত হাতে কামেই কৰিব লাগিব তাৰপিছতে আমাৰতোনো সৰ-সৰি-সৰিয়হ ধেৰ আছে আমাৰ তাতে তাতো আছে, আমাৰ ঘৰতো আছে হয়।
অহ।
উম', অহ' সৰিয়হ ধেৰ আছে, তাৰপিছতে মিক্স মিক্সি-মিক্সিত আমি সৰিয়হখিনি এনেকে মিক্সিত কৰি পেলাই আমি হেৰি দেখোৱাও অলপ টোপোলা এটা এটা বনাই বনাই সেইটোও আমি বেচিম হা।
অহ', অহ'।
সেইটোও আমি বেচিম। সেইটোও তাৰপিছত আচাৰখিনিৰ লগতে যে
কৰিব লাগিব দে, হ'ব দে বুজিছ।
অহ, সেইখিনি দেখোন মই এ, মই বেহুৱা বনাবও ধুনীয়াকে জানোঁ হা।
অহ, মইও জানোঁ দে সেইটো।
অহ।
উম, হ'ব দে নহ'লে মই এই তাই উঠিছে চা চাহ অকন খায় মানে হ'ব দে বনাই দিওঁ গৈ। অহ, হ'ব দে।